অ' শুনছ?
অ' শুনিছোঁ, হেৰি তোমাক কিবা ক'ব খুজছিলোঁ সেইদিনা ৰাখিৰ মাকে ফোন মাৰিছিল।
অ'।
ফণ বনাওঁতে হেৰি পোতা পটামান গুণবা দি আছে।
এয়া।
পোতাকাটা তাৰ মানে এইবাৰ হ'লে দৰমহা পাইছে পোন্ধৰ হাজাৰ। মানে পোন্ধৰ হাজাৰে পাৰ, আগতে কৰা নাছিল কাৰণ কেইদিমানৰ কাটছিল। পোন্ধৰ হাজাৰ পাই, পিছত মাকক ছাগলৰ মাংস আনি খুৱাইছে। তাৰপিছত মলত যাই পেলাই চাউলৰ বস্তা যি যি মাকে খাই ভাল পায় চব একফালৰ পৰাই বজাৰ বজাৰ-চজাৰ আনি একদম পুৰা পাঁচ হাজাৰমান টকাৰ বজাৰেই আনি দিছে। আৰু এই ৰিচাৰ্জ ভৰে দিছি। মই কৈচু পুতেৰে দিছে কাৰণে ভাল পাইছে নেকি এতিয়া। কৈচি নহয় সেইটো কোৱানাই সি যে কোনো জন্মত দিয়ে পনাই আক বস্তু সেইকাৰণে কলোঁ কথাটোতো।
ঘৈন্যক-চন্যক মাকৰ লগতো ভালকৈ থাকিবাই লাগিব।
অ তো মাকক বোলে পুৰা তেল মাৰি আছে মাকক বোলে কাম কৰিবা নেদে। তাৰ লগত ৰাখিব বোলে এতিয়া।
পাগলা আপ কথা বুজিয়ে নাপাওঁ।
অ অ মই কৈছোঁ এ পুতেৰ মোৰ মৰমত ইমান ভাল নাচিবি। নি ফেলে দলমাৰি
বেলেগৰ যিমান যি হ'লেও মেঘালীহতৰে চাওঁ গোটাই কেইটা দাইদাৰে কিমান চাকচেচফুল। ভাল ভাল কাম কৰে। আমাৰ পৰিচয় দিবও লাজ লাগে। আৰু এনাৰ ইমান ছাগাল তকলি নহয়ও বাচ্ছা, মই
মেঘেলা অ মেঘেলাী নহয় কথা পাতা
অ মই ইমান গেছো সিহঁতৰ তাতে কোনো দিন লাইন মাৰিব কিবা কৰিব, সেইগিলা নাই বা বয়া চকু দি চাব সঁচাই কিন্তু বহুত ভাল ঘৰৰ মানুহ শুনি সিহঁতৰ। এনে বাকী যি কি নহক স্বভাৱ চৰিত্ৰ দি বহুত মানে ভদ্ৰ।
নহয়, ভাল ভাল কাৰণ কিয় একবাৰ সেই আন্তটিঠিৰ আংকুল মৰাৰ পিছত যে কিবা কাগজৰ কাৰনে লৈ আছিলা, একমাহান মানুহে আমাৰ থাকে দনটো, সেইদিনাখনও চলি কেইটা যে আহি বহি চকুত দিগি চাব নুখু চাবাই নুখুজে, তুমি নাছিলা নেকি?
এই এই চিন্তো বুলি যোনটো এই তাৰ লগত যে বিয়াত মাতবা আছিল সিওঁ ইমান মান সি ইমান জোৰ কৰিছিল সিহঁতৰ ঘৰত যাবা আমিতো যাবা নাপালো মইতো গুচি আহিলো, আৰু পিছদিনা মোক ফুচকাহঁতৰ ঘৰৰ ওচৰতে বিয়াত যি যাবা মানে প্ৰথম দিনা আজি গেলো মই তো গুধূলা হে গিলো
অ।
দিপ্ৰা গেলো আৰু পিছদিনা দেখোন ৰাতিপুৱাই গুচিয়ে আহিলো অফিচ পোৱাকে। পিছত আৰু ৰিচিপচনৰ দিনা নেগলো না সিহঁতৰ ঘৰত মাতি সি ইমান জোৰ কৰিছিল তাৰ হেতাৰ মায়েকটোও ভাল অ। এ মেঘালী মোক সৰু থাকোঁতে সেইকাৰণে
আৰু এনোইও তোমাৰ আৰু মই লগ আমাৰ অসমীয়া মানুহত চে বেংগলী মানুহে ইমান ছাগাল দৰে নহয় কিন্তু। লক্ষ্য কৰিছা নে তুমি?
অ কিন্তু আছে যিনকে আমাৰ ভাস্কৰ দাদাহত
অ ভাস্কৰ দাদা অলপ আছে কিন্তু তোমাৰ ধৰি লও আমাৰ এই জ-জগৰ দাদ সেই এটা আপাতো সেনেকুৱা নহয় না ছাগাল তটকলি টাইপৰ।
অ সেনে হেন নহয় কিন্তু ইমান
বা তোমাৰ হেৰি আমাৰ সেই পুতাককেইটা সেন্দতো হেনাই নহয়। দেখিছো না আমি, আৰু বৰদেউতা গেলা বৰমাহঁতৰ দেখা পাইছো। আমাৰ গাঁওৰ ছোৱালী গেলাকো দেখা পাইছো